হয় হয় শুনিছোঁ দিয়া
অ কি কৰি আছা
মই তোমাৰ বহি আছিলো তুমি
মই আছোঁ এনেই আছিলোঁ
অ বাকী ভালে আছা
আছো আছো
ঠিকে আছে
আজি ব'লো অলপ মানে উ মই মানে এঠাইত গুছিলো আৰু এ মানে দুদিন মান আগতে পাহাৰীয়া অঞ্চলৰো মানে পাহাৰীয়া অঞ্চলৰ পি নকিছিলো
হয় কোৱাচোন
ত তাৰে বিষয়ে অলপ মানে আলোচনা কৰো বুলি ভাবিছো তোমাৰ লগত
ঠিকে আছে ভালে মই মোৰো জানিব পা মানে মই ভাল পাওঁ এইবোৰ জানি কেনে ঠিক আছে কোৱাচোন মই শুনো ক দোব
এ পাহাৰীয়া অঞ্চলত মই যেতিয়া মানে ভাল লগাানে কি আৰু পাহাৰীয়া অঞ্চলৰ কথা কব যদি যোৱা যায় পাহাৰীয়া অঞ্চলৰ মানে মানুহবোৰো মানে বহুত মানে মৰম মানে কি আৰু মৰম আম বহুত কৰে
হয় হয় সহজ
সহজ সৰল আৰু ধৰা পাহাৰ দৃশ্যবোৰ মানে পাহাৰীয়া অঞ্চলবোৰত যিবোৰ মানে প্ৰাকৃতিক সৌন্দৰ্যবোৰ দেখি কি হয় মানে বহুত ভাল লগা কাৰণ ত' যোৱা আমিতো মানে চহৰ অঞ্চলতে দো থকা দেখা যায় গাড়ী মটৰৰ পৰাই বহুত মানে সেইবোৰ মানে দেখি মানে দে মানে অনবৰতে সেইবোৰ দেখি দেখি মানে মানে কেতিয়াবা আৰু ভাল ভাল নালাগে আৰু যে বাইৰা অঞ্চলত যাই কিনে তেওঁলোকৰ মানে ধৰা জনজাতি বোৰো মানে যিবোৰ জাতি জনজাতি বোৰ থাকে সেইবোৰো মানে তেওঁৰ কৃষ্টি সংস্কৃতি এইবিলাকক চাই কিনেও বহুত খিনি ম ভাল লাগিছিল আৰু
ঠিকে আছা ভাবিলা তুমি মোকো জনা বুলি ঠিকে আছে আৰু বাকী কোৱাচোন আহ কি কয় তুমি কত কত গৈছিলা কোনফালে গৈছিলা মানে
অ মই গৈছিলো হেৰি মেঘালয়ৰ পিনে গেছিলো
মেঘালয় পিনে বাহ বঢ়িয়া কেনেকুৱা লাগিলে পিছে
ভালে লাগে কাৰণ মানে মোৰ এজন লগৰ আছিল আৰু তাতে মাতিছিল ত মা হত ইয়া লগে লগে মানে মানে বহুত দিন বহুত দিন ধৰি মাতি আছিলে আৰু যোৱা নাছিলো আৰু তাৰ পিছত গলো মে আ ভালে আৰু তেওঁলোকৰে তাৰ মেঘালয়ৰ পিনেতো মানে কে মানে যোন পাহাৰ বিলাক মেঘালয়টো দেখিয়ে মানে ভাল লাগে আৰু
তাৰপিছত তাতে আছিলা নে তুমি নে গুচি আহিলা
মই মানে দুদিনমানান আছিলো তাৰ পিছত গুচি আহিছো আৰু
অ আৰু বাকী তেওঁলোকৰ কেনেকুৱা বাকী তোমাৰ সংস্কৃতি কেনেকুৱা তোমাৰ খোৱা বোৱা সাজ পোছাক সাজ পোছাক
তেওঁলোকে খোৱাব বহুত খিনিও মানে ভাল আৰু মানে তেওঁলোকৰ ব্যৱহাৰ খিনিও বহুত ভাল ভাল লাগে আৰু ৰ খিনি লগৰটোৰ মানে মা দেউতাকো মানে মান এনে অসমীয়া ক'ব নোৱাৰে কিন্তু তথাপিও ম চেষ্টা কৰে আৰু ক'ব কাৰণে কেনেকুৱা কি কি খবৰ?
অসমীয়া ক'বলৈ চেষ্টা কৰিছে শুনিয়ে ভাল লাগিছে মানে
সেইখিনিয়ে মানে ব্যৱহাৰ
বহুত মানে আমাৰ অসমৰ বাবে আৰু অসমীয়া জাতিৰ বাবে
হ
ঠিকে আছে আৰু অ কি কয় তাত তুমি কি কি দেখা পালা এনেকুৱা মানে উম পুৰা তাত জলবায়ু কেনেকুৱা আছিলে তোমাৰ বতৰ
ন জলবায়ু মানে বহুত খিনি মানে সৌন্দৰ্য আৰু ভাল লগ প্ৰাকৃতিক যিমান যিমান খিনি চলাবৰ ক্ষেত্ৰতো বৰষুণ ন বৰষুণ আছিল বৰষুণ আছিল বৰষুণ দিলেতো ভালে লাগা নে কি আৰু যিমানখিনি মানে অসমৰ ক্ষেত্ৰ মানে অসমত ভাল লগাও বহুত ঠাই আছে কিন্তু মেঘালয় খিনি মানে মেঘালয়ৰ প্ৰাকৃতিক সুন্দৰ মানে বহুত খিনি আৰু ভাল
আৰুটো তেওঁলোক প্ৰকৃতিৰ মানে প্ৰাকৃতিক ক্ষেত্ৰতে মানে বহুত তেওঁলোক সেয়া নাম থকা হয়নে ভাল লাগে আৰু যাতে আৰু তোমাক কিনি কিনে বৰষুণটো মানে দি দিবই মানে এইটো এটা মানে চা স্বাভাৱিক মানে
হয় হয় এ
ভাল লাগে
এ তুমি কেতিয়াবা গৈছিলা নে কবাত তেনেকুৱা কেতিয়াবা আগতে পাহাৰিয়া অঞ্চলত
মই মেঘালয়ৰ ফালে গৈছিলোঁ আৰু মেঘালয়তো গৈছিলোঁ তুমি বাৰু ক'লা মোক মেঘা মেঘালৰ বিষয়ে মই তোমাৰ আমাৰ অসমৰ অ পাহাৰীয়া অঞ্চলত গৈছিলোঁ মানে তোমাৰ আহ তোমাৰ সিহত গৈছিলো কাৰ্বি আংলাং ডিমা হাচাৰৰ ফালে গৈছিলো মানে থকাকে যোৱা নাছিলো অ এনে গৈছিলো আৰু কিবা এটা কাম আছিলে গৈ কিনে উভতি আহিলো ৰা গধূলিলৈকে ভাল লাগিলে গৈ কেনে ত তোমাৰ উম মানে আমাৰ অসমত তোমাৰ এনেকুৱা কয় আৰু দুটা আমাৰ জাতি আছে বুলি কয়। তোমাৰ এটা আছে পাহাৰীয়া আৰু এটা তোমাৰ ভৈয়ামৰ বুলি কয়। আৰু ভৈয়ামৰ খিনিতো বাৰু নামিয় হয় এনেকুৱা ধৰণৰ আৰু পাহাৰীয়াাতো বাৰু বহুত আছে তোমাৰ অ সেইকেইটা তোমাৰ মিচিং আছে ডিমাচা আছে গাৰ কুক কুকি এনেকুৱা ধৰণৰ ত' ভাল লাগে তেওঁলোক মানে এয়া সঁচাকেতে মানে বহুত সহজ সৰৰ প্ৰকৃতিৰ মানে তেওঁলোক
মানে যি কথা কোৱা যে মানে স মানে শুনে আৰু মানে হেৰি নকৰে আৰু মানে বহুত খিনি আৰু ভাল আৰু
মানে বুজ পা আৰু তেওঁলোকে যদিও আমাৰ আহ কিছুমানে মানে ভাষাটো ইমানো যদি আমাৰ ভাষাটো নাজানে তথাপি মমানে চেষ্টা কৰে বুজিবলৈ সেইটোে ভাল লাগে। মানে আৰু তেওঁলোকৰো নিজস্ব আজিকালি আজিকালি বাৰু ভাল হৈছে হা। আমাৰ সংবিধানৰ ষষ্ঠ কি কয় তোমাৰ অনুসূচীত তেওঁলোকক চাগে অন্তৰ্ভুক্ত কৰিছে তেওঁলোকৰ নিজস্ব ভাষা বা অ কি কয় তোমাৰ সেইবোৰ সংস্কৃতি এইবোৰ আৰু ভাল কথা ভাল লাগিছে শুনি কেনে আৰু তোমাৰ? হেনেকুৱা আৰু তুমি আৰু কি অভিজ্ঞতা মানে কেনেকুৱা আছিলে তোমাৰ আৰু কিবা নতুন কিবা শিকিব পাইছিলা নেকি?
নতুন মানে আহ মই মানে নতুন তেওঁলোকৰ মানে সংস্কৃতিবোৰ মানে ধৰি ল যোন সাজ পাৰ বিলাক চাই কিনে মানে ভাল লাগে মানে তেওঁলোকৰ ঘৰ বিলাকত অ ঘৰ বিলাক মানে ঘৰ বিলাকত মানে যোনবিলাক ব্যস বস্তুবোৰ সজাই সজাই থোৱা যায় ন ত এইবিলাক চাই কিনে মানে যি মানে প্ৰাকৃতি মানে প্ৰকৃতিৰে যিবিলাক মানে হে কৰে আৰু
বুজিছো বুজিছো অ তাকে আৰু ভাল লাগিছে মানে মই গৈছিলো মানে মই থকা নাই বাৰু ভাল লাগে আৰু তেওঁলোকে মানে মাটিৰ মানুহৰ নিচিনা আৰু
উম ম বহুত মানে বহুত খিনিয়ে সহজৰল আৰু মানুহবিলাক মানে যদি কিবা সুধো মানে যে সেইটো কি হয় মানে বহুত ভালদৰে মানে উত্তৰ দিয়ে যে এইটো মানে যদি ক'বাত মানে এনে ভাষাতটো বুজি নাপায় কিন্তু কয় আৰু যে- টো ইটো হয় আৰু লগৰ তো লগত মানে চিনাকি মানে কৈ দিয়ে আৰু যে এই মানে এইটো জানে তো কেনেকুৱা কি ভাষাতটো কৈ দিয় আৰু এইটো মানে এ এইটো সে এইটো আছে বাইদউ সেইটো চাব লগা জোগা এইটো আছে।
ক'ত গ'লা মেঘালয়?
মেঘালয়ৰ উ মেঘালয় এনেকুৱা মই মানে ফুৰিব যোৱা নাই এনে মানে এনেকুৱা মানে
আচ্ছা মানে সিহঁতৰ তাতে আৰু ওচৰতে আৰু সময় কটাইছিলা।
অ মানে ইমান যাব কাৰণে মানোই মানে টাইম লাগে শ্বিলঙ ফুৰিব মানে অলপ
ঠিকে আছে দূৰতো বাৰু মেঘালয়ৰ ভিতৰত যাব লাগিব।
উম চাব লগা বহুত থাই চেৰপুঙি আছে বহুত খিনিয়ে ভাল লগা থাই আছে।
হয় হয় আৰু আমি বাৰু গ'লো বাৰু এ বেছি এ যোৱা মাহতে গৈছিলো চাগে তোমাৰ অ মেগা শ্বিলঙৰ ফালে। গৈছিলোঁ।
হ তাৰ দৃশ্যবোৰ ভাল লগা আৰু শ্বিলঙৰ
হয় হয় অ ভাল লাগিছিলে মানে তোমাৰ বহুতে তাত তোমাৰ সেই গৰমৰ বন্ধতে হওঁক বা এনেই কেতিয়া মনে গ'ল তথাপি মানে গুচিয়ে যায় কাৰণ তাত বতৰটোৰ কাৰণে মানে আমাৰ ইয়াৰ তুলনাত তাৰ বতৰটো বহুত ধুনীয়া যিহেতুকে গোটেই মেঘালয় খন তোমাৰ সেউজীয়া গছ গছনিৰে ভৰপূৰ তাতে আকৌ ঝৰ্ণাবোৰ আছে এটা দুটাটো নহয় মানে চব ফালে আছে বুলি ক'লেও ভুল নহয়
হয় নদ নদীবোৰ ভাল লগা মানে কি আৰু বহুত পানীবোৰো বহুত মানে পাহাৰৰ পৰা নামি আহে ন তো মানে বহুত খিনিয়ে মানে চাফা হৈ থাকে মানে
হয় হয় আৰু এনেকুৱা এটা তোমাৰ চিংগল ঠাই নাই মানে য'ত নেকি আমি ক'ব ক'ব নোৱাৰো মানে ভাল লগা নাই সেই থাই খিনি বা সেই খিনি গোটেই বোৰে মানে আকৰ্ষণীয় আৰু ধুনীয়া মানে মনোমোহা টাইপ মানে তোমাৰ এনেকুৱা নহব যেন তুমি গাড়ীত গৈ আছা বোলে আৰু বোলে তুমি ৰখি কেনে এখন ফটো উঠা নাই বোলে বা তুমি সেই মুহুৰ্ততো বো আবদ্ধ কৰা নাই তোমাৰ কেমেৰাত হ'বই নোৱাৰে চাবাচোন আৰু তাতো বৰষুণ যে সেই বৰষুণৰ কাৰণে মানে কি ক'বা আৰু বহুত ভাল লাগে আৰু কিন কিনিয়া বৰষুণ আৰু বতাহটো তাৰে এনেকুৱা লাগে তাত থাকি দিওঁ নেকি কিন্তু আমি থকাকে যোৱা নাছিলো বাৰু যাব লাগিব আৰু নেক্স
সেইবোৰ সেইবোৰ ঠাই চাব মানে বহুতো মানে এতিয়া মানে বিদেশী বিদেশৰ পৰাও বিদেশৰ পৰাও আৰু দেখা যায় মানুহবোৰ পৰ্যটক হয়
এতিয়া বাৰু যদি আমি সেইবোৰ কথা ওলাব যাওঁ মানে মেঘালয়ৰ কি কি ঠাই আছে কি কি ঠাই নাই আজি চাগে কথাটো মানে এনেকুৱা নহ'ব বহুত দীঘলীয়া হৈ যাব আমি বাৰু কৈ আছিলো তোমাৰ পাহাৰীয়া অঞ্চলৰ কথা হয়নে? আৰু ঠিকে আছে আৰু তাৰ বহুতো আছে বাৰু আমি কিছুমান কিছুমান আমি সেই কৰিছো বাৰু কিছুমান যেনেকে মানে ওচৰৰ পাইছো বা দেখিছো বা শুনিছো তাৰে ভিতৰত আৰু বহুতো আছে। তাৰে পাহাৰীয়া জনজাতিৰ আমাৰ অসমতে চোৱা কিমান আছে।
উম
কাৰ্বি চাব পাৰা ডিমাছা। তেওঁলোকৰ উৎসৱবোৰ ভাল লাগে ন।
উৎসৱবোৰ আৰু তেওঁলোক প্ৰায় মানে কি কৃষি মানে বেয়া বহুত খিনি পায়। অঞ্চলোটো কৃষি পশুপালন তাৰ ওপতে আৰু সম্পদবোৰ ওপৰত বনজ সম্পদ বোৰ ওপৰতে তেওঁলক মানে নিৰ্ভৰ কৰা দেখা যায় আৰু।
হয় তেওঁলোকে মানে সেই জীৱন জীৱিকা মানে নিৰ্বাহ সেনেকৈ কৰে তোমাৰ খেতি প্ৰধান আৰু তাত- তাত এটা বস্তু ভাল লাগে ন তাত মানে মাতৃৰ প্ৰধান যে। মানে এই তাত যোনে মহিলা বোৰে যায় বা ছোৱালী। ফুৰে যায় ন তাত এটা বেলেগে মানে শক্ত। অনুভৱ কৰে যেন মানে নাৰী শক্তি মানে তেওঁলোকৰে এই ঠাইখিনি হয় মানে হেনেকুৱা আৰু।
উম।
ভাল এনেকুৱা এখন। একমাত্ৰ মানে ঠাই আছে যত নেকি তোমাৰ নাৰীৰ মানে প্ৰাধান্যটো বেছি। বাকীবোৰতকে আৰু কতো নাই এনেকুৱা শুনিছা নেকি তুমি।
নাই নাই নাই শুনা
অ অ হয় বাৰু
পাহাৰীয়া অঞ্চলৰ মানুহবোৰেটো কৃষি কৃষিৰ বহুত খিনি ধৰা মানে বাহিৰা জগতৰ লগত। মানে সেই নহয় আৰু কৃষি ক্ষেত্ৰতে তেওঁলোক মানে নিজৰ কামত নিজৰ কাম- খিনিয় কৰিব মানে মানে নিজৰ কাম খিনিয়ে ভালকে কৰে কৰে আৰু। সেইখিনিৰ ওপৰতে তেওঁলোক নিৰ্ভৰ।
ঠিক আছে বাৰু মানে বহুত ইয়াৰ ওপৰত তোমাৰ কথা শেষে নহ'ব যি ই মানে এটা ধুনীয়া এটা তুমি। বিষয় এটা কৈছা মোক আজি ঠিক আছে দিয়া মোৰ বহুত ভাল লাগিলে। তোমাৰ পৰা অভিজ্ঞতাটো জানি কেনে আশা থাকিল মই আৰু মানে তুমি মোক জনোৱা আৰু- ক'ৰবাত যদি যোৱা তুমি। দিয়া ঠিক আছে ভাল লাগিল।